হেল্ল'! শুনিছা নে?
শুনি আছো। তুমি শুনিছা নে নাই? অ।
কি কৰি আছিলা?
এইয়া, কাম-বন কৰি এনেই বহি আছো। কাম হ'ল তোমাৰ?
কাম হ'ল দিয়া।
অঁ, চাহ-তাহ খালা?
চাহ খোৱা নাই, দেৰিকেহে খাম।
অ, অ।
এই ল'ৰাটো আকৌ প্ৰজেক্টৰ কামত গৈছিলে। এই অলপ আগত সোমাইছেহি হে সি।
অঁ।
তাকে বোলো, ভাত-পানী দিম তাক, গাটো ধুই আহিব দিছো।
উম। মহৰ যি উৎপাত হৈছে, সন্ধিয়া হৈ অহাৰ লগতে। উম।
পাছফালে যে যাবই নোৱাৰি, তোমাৰ বাচন ধুবলে। বেৰি ধৰেহি আহি। অ, এটা মহ আছে অকন-অকন যে, এই কোলা-কোলা ইমান খজুতি ধৰে ন!
অ, গম নোপোৱাকে কামুৰি থাকে যে।
কামুৰি থাকে, অ।
ধেই খজুৱতি।
উম।
হেৰি কৰিলা নে নাই? কি ক'ম বুলি ভাবিছিলো, এই ইহঁতৰ ঘৰলৈ গ'লা? বৰ, বৰষা, বৰষা।
নাই, নাই, যোৱা নাই, যোৱা নাই। তাইলে ফোন কৰিছিলো, সিহঁতৰ এই শহুয়েক আকৌ ঘৰত সত্যনাৰায়ণ পূজা আছিলে। দেও, কালি যোৱা দেওবাৰে, কালি-কালি।
এই অহা দেওবাৰেহে আছে নেকি!
অহা দেওবাৰে হে নেকি!
অঁ, মই অহা দেওবাৰ বুলিহে কোৱা নিচিনা পাইছিলোঁ।
অ, হয় চাগে দেই। মোক দেওবাৰ বুলি কৈছিলে, মই বোলো কালি দেওবাৰ গৈছে, কালিয়ে পাতিলে চাগে।
অহঁ। এইটো দেওবাৰ, জানো, মোৰ খেলি-মেলি হৈছে কিন্তু, কোনটো দেওবাৰ সেইটো মনত নাই।
উম।
আহিলে ফোন কৰিবা বুলি পেলাই।
অ।
মই তোমাক সুধি পেলাই জনাম বুলি ক'লো ফোনে কৰা নাই।
অ আহিম কেতিয়া এদিন স্কুল বহা আগতে।
উম সিফাললৈ আকৌ মোৰ অসুবিধাই হ'বগৈ।
এ মোৰো হ'ব হৈ আছে অসুবিধা সেইকাৰণে
অ লাষ্টলৈ। এইকেইদিনতে আহিবলৈ আকৌ বৰষুণ, হ'লেও যাব পাৰিম দিয়া। অ এই স্কুল বহিলে মোৰ অসুবিধা হ'ব। ঘৰত আকৌ অহ। ঘৰত মানে হেৰি হৈছে যে এই মুৰ্গী পোৱালি কেইটামান
অ।
সেইকেইটাক চাব লাগে, সেইদিনাখন কোনোবা এটা ডাঙৰ ধৰি খালেই।
অ তোমালোকৰ ওচৰৰ মানুহে খাব চাগে।
অ সেইটো আকৌ আমাৰ মতা মুৰ্গী নাই কাৰণে কিনি আনিছিলোঁ। হ'ল অনা
মানুহে খালে নে হেঁপাহে ধৰিলে?
সেই মানুহে খালে। ব ডাৱৰীয়া বতৰ কোনোবাই সেইটো মানে মাতিলে আমাৰ ঘৰত আহ-আহ বুলি মাতিলে ওচৰ চাপি আহে যে গোটেই সোপা চাউল-তাউল দিলে সেই তেনেকে ধৰি পেলাই কোনোবাই খালে চাগে।
হয় দিয়া।
বেয়া লাগে তেনেকুৱা হ'লে।
বেয়া লাগ তো।
অহ। সেয়া এতিয়া আকৌ বোলো ৰ কোনোবাই লৈহে যায় নে সিহে সৰু-সৰু এচাম হৈছে ছয়-সাতটামান। আকৌ অকণী-অকণী কেইটামান আছে ছয়-সাতটামান।
অ সিহঁতক কিবা নিজে খুৱাব লাগেনে সিহঁতে নিজে খায়?
নিজে খাই। চাউল-তাউল ছটিয়াই দি থাকিলেই হ'ল আৰু মাজে মাজে চাই থাকিলেই হ'ল। নাই ভাল ডাঙৰ চাউলে দিওঁ প্ৰথম হেৰি ওলোৱা কেইদিনত হেৰি দিওঁ, সেই দানা যে ব্ৰইলাৰ দানা খাই দিওঁ, তাৰপিছ তাৰ চাৰি-পাঁচদিনৰ পিছৰ পৰা ডাঙৰ চাউলৈ দিওঁ। মাইকী মাকজনীয়ে লৈ ফুৰে যে লগত।
অ অ। ত এই এনেকুৱা মুৰ্গী পোৱালী বিলাক এই ধোঁৱা কাউৰীৰ কাৰণে ভয় হয় ন?
অ এই মুৰ্গীৰ মাৰ থাকিলে কাউৰীয়ে নিব নোৱাৰে। মাক বহুত কাৰা।
মাক আও
কিন্তু হেৰিহে এই হাবা-চাপাহে নিয়ে। জংঘল এনেকুৱা দিনত।
অ। এ আমাৰও এজনী বুইছানে ইমান ধুনীয়া মুৰ্গী আছিলে তাই একেবাৰে সদায় কণী পায়। ক'ত থাকে জানা? তাইৰ ওপৰৰ এনেকা কাপোৰ মেলা ডাঁৰ ডাল আছিলে বৰষুণ দিলে মানে সেই ঘৰটোত কাপোৰ তাতে মেলি থ‌ও তাই সদায় সোনকালে একে সন্ধিয়া আহিব আহি এজনীয়ে আছিলে সি খাবলৈ অনা হৈছিলে অ খাবলৈ অনা হৈছিলে ছোৱালজনীয়ে নিদিয়ে নহয় খাবলে বোলে পুহিম দিয়া এইটো তাৰ পিছত আৰু পুহি লোৱা মতা চতা নাই তাৰপিছত আৰু ওচৰৰে বেলেগ মুৰ্গী আছে সিহঁতৰ লগত চৰেগে চৰি পেলাই সন্ধিয়া ধুনীয়াকে ঘৰলে আহে আহি পেলাই সেই দা ডালতে শুই থাকে
অ
তাৰপিছত আকৌ ৰাতিপুৱা ওলাই কৰি গল ওলাই কৰি গৈ ঘৰত একোৱে নাখায়
অঁ
তাই সেই লগৰ সোপা লগ পাই যে তালৈ গুচি যায়গে তাত সিহঁতৰ লগতে খাইখাই পেলাই যেতিয়া তোমা আহিব হব একেবাৰে এ ৰাতিপুৱা দহটা বা চাৰে নটা মানত আহিব আহি পেলাই খুব চিঞৰিব অ, খুব চিঞৰে মই ভাবো এই কিয় চিঞৰি আছে তাৰপিছত আৰু এই এনেকুৱা ডাঙৰ মানে শলি পাচি আছিলে তাতে অলপ খেৰ দি পেলাই তাতে এখন মানে পুৰণা বিচনা আছিলে সেই বিচনা খনৰ ওপৰতে পাঁচিটোতে খেৰ দি থৈ দিওঁ তাৰপিছত তাত তাই সেইখিনি সময়ত আহি চিঞৰিব চিঞৰি পেলাই লাহে লাহে গৈ পাচি টোতে সোমাই পেলাই কণীটো পাৰিব নহয় অলপ সময় কণীটো পাৰিব গম পাওঁ আৰু ই কণী পাৰিব হৈছে
অ তাকে
ওলাই আহিব আহি পেলাই একে তেতুফালা চিঞৰ দিব তাৰমানে মই পাৰিলো আৰু তাৰপিছত আকৌ ওলাই গুচি যায়গে সেই মূৰ আহ সেই মুৰ্গীজনী অ, ঘৰ লয় শুন সেই মুৰ্গীজনী হেঁপাই খাই পেলালে নহয় গম পাইছানে
অহ আমাৰ হেঁপাহে নিয়া নাই সেই মানুহেহে ধৰি ধৰি খাই আছে আমাৰ
উম
নিচ অঁ বেয়া লাগে অ নিচে কেইটামান তেনেকে ডাঙৰ ডাঙৰ আৰু এবাৰ প্ৰথম কয়লা পোৱালি পুহিছিলোঁ সেই কয়লাৰ পোৱালি ডাঙৰ হ'ল এই এতিয়া মুৰ্গীটো এক কেজি দে কেজিমান ওজন হয় নাই কিয়া হোৱাটো বতৰো নাৱৰীয়া যে তাতে উম মজা পাই গৈছে চাগে
তাকে এনেকে লোকে পোহ পোহনীয়া মুৰ্গীটো ওচৰৰ মানুহে খালে বেয়া লাগে বা হেপা চেপাই খালেতো এইটো বেলেগ কথা হয় নে
তাৰপিছত আকৌ সেই কইলাৰ পোৱালিওহে তেনেকৈ ভাদৰ মাহত উৰুক চলক ক'ত কোনোবাই খালে ধৰি লৈ পেলাই
অঁহ অঁ
দুটা খালে তেতিয়া যোৱা বছৰত সেই তেনেকুৱা ভাদ মাহতে সে তেনেকে খাই খাই নাইকিয়া কৰি আছো
অঁ অ
বেয়া লাগে তেনেকুৱা হ'লে পোহিবলে মন নাযায়
বেয়া লাগে এটো
এ হাঁহ পোহাই ভাল হাঁহ পুহিলে ইমান হেৰি নহয় মানে ঘৰতে থাকে যে হাঁহ কেইটা উম ঘৰতে থাকে ক'তো বেলেগত নাযায়, হাঁহ আছে চাৰিটা।
উম',।
সে চাৰিটা ঘৰতে থাকে।
অ', হাঁহ পোৱালি উঠাইছে নে?
এই নাই এ' পোৱালি উঠাইছিলে, সেই পোৱালী কেটা হেৰীয়ে লৈ গ'ল হাবাহে লৈ গ'ল। অকণি অকণি যে, হাঁহজনে আকৌ পোৱালী গেটাক লগত লৈ নুফুুৱে। সে যেনে তেনে এটা বাচিলে। সেইটোৱে ডাঙ তিনিটা লগতে ঘূৰি ফুৰে আওঁ।
অ',।
আওঁ এবা ক' তেনেকে লৈ আহোঁতে পোৱালি থৈ ওলা এনেকে ওলায় আহোঁতে এ' যোৱাবা এনেকুৱা দিনতে, আওঁ এ' হে এ' নাটক হেৰিত লৈ আহিছিলোঁ ল'ৰাটোক।
অ',।
সেই তেতিয়া কুকুৰে খালে, তেৰটা পোৱালি খালে। সেই তেনেক কে নাইকিয়া হৈ হৈ গয় আছে।
তাকেই।
ভাল নালাগে তেনেকুৱা হ'লে।
ভাল নালাগে ইমান কষ্টকে পোহা পিছত।
উম',। লৈ যায় যে বেলেগে, ইমান ধুনীয়াকৈ ডাঙৰ কৰা যায়।
তাকেইতো।
ৰনজো খাই পেলাই। নহ'লে বেলেগে লৈ যায়, উম',। সেইদিনা একে বেলেগে মজা পালে চাগে, নহ'লে সি সদায় কালে আহি সোমাই থাকেহি, সন্ধিয়া হোৱা লগতে মানে বিচাৰি ফুৰিব নালাগে আওঁ। আহে আওঁ আহিবোলে সোমায়হি। সি আগতে তাপিছতহে বাকীখিনি সোমায়, কিন্তু সেদিন সেইদিনাখন নাই কিয় অহা নাই, সন্ধিয়াএকে বৰষুণত ভিজি ভিজি বিচাৰি ফুৰিছোগৈ। পিছত নাই- নাই- নাই আৰু দেউতাকে ক'লে, বোলে যদি কাৰোবাৰ ঘৰত বান্ধি থৈ দিছে সোমা কেতিয়াবা সোমাই নহয়, তেনেকে লোকৰ মুৰ্গীৰ লগত।
অ',।
এ' ৰাতি ৰাতিপুৱা ওলাব, নাই ক'ত ওলাইগৈ কালি ৰাতি ৰাতিপুৱা নাই, আজিলৈকে নাইয়ে। কোনোবাই ধৰিবলৈ খোৱা পিছত আওঁ কত ওলাবগৈ যত দি সে বোলে এ' হেৰি হ'ল, কাবা গঁৱালত সোমালে। তেতিয়া আহিব আমাৰ হেৰিত আ' ওচৰ মানুহ কেঘৰত সোমালে আহে। হেঁতে বান্ধি থৈ দিয়ে, সিহঁত মুৰ্গীও কেতিয়াবা আমাৰ লগত সোমাই নহয় আমি বান্ধি থৈ দিওঁ। নে এই আমাৰ পিছফাল মানুহখিনি সেইফালে গ'লে।
উম',।
আওঁ মুৰ্গী ঘূৰি নাহে আওঁ।
নাহে আওঁ অ',।
তেনেকুৱা, সিফালে কেনেবাকে জেওৱা পা হৈ পেলাই যদি যায়গৈ, তেতিয়া আৰু সেখ সেইখিনি মুৰ্গী ঘূৰি নাহে আৰু মানে।
অ
সিফালে নাইকিয়া হ'বই এই ট্ৰাইবেল মানুহ আছে যে সিফালে সেইখিনিয়ে মানে তেনেকুৱা আৰু
তাৰপিছত
সেইখিনি নাপাওঁ আৰ সিহঁতে খাই পেলাই এদিন তেনেকে মানুহ এঘৰৰ হেৰি হৈছিল গৈ পেলাই সেই মাৰি বিলাক কাটি থাকোঁতে পালেগৈ
অঁ
পাখি গুচাই থাকোতেই
অঁ
তাতে এই পাখি গুচাই থকা মুৰ্গীটোকে লৈ আহিছে কিয়নো দিব তাৰপিছত কিয় মাৰিলে শুধুছিলে বোলে কৈছে এইফালে এইফালে আহিছিলে বোলে আৰু এনেই গুটি এটা মাৰি দিলোঁ বোলে মই নহয় এফালে আহিছিলে। শিলগুটি এটা বোলে মাৰি দিলোঁ মৰি থাকিলে সেইকাৰণে বোলে কাটি বোলে খাই আছোঁ তাৰপিছত কি ক'ব আৰু মানুহ ঘৰে দেঅ খাবলৈ নালাগে বোলে দে মই লৈ যাম গৈ মই খাও পুতি পেলাও যি কৰো কৰিম সিহঁতক খাবলৈ নিদিলে মানুহে আনি পেলে পুতি থৈ দিলে সি বোলে বেয়া লাগে নহয় সিহঁতকো খাব নিদিলে অ সেয়ে সেইটো বোলে তিনি পোৱা মান ওজনৰ হৈছিলে আৰু মানে সেই এটা চাম উঠিছিলে তেনেকুৱা সেইফালে গ'ল আৰু মাৰি পেলালে তেনেকুৱা এ সেইটো চুকলৈ গ'লে সেইদিনাখন মই ফোন কৰি সুধিছো মানে সেই খুড়ী এজনে কৈছে মাৰা মুৰ্গীটোকো কৈছে আগবেলা আছিলে এতিয়াচোন দেখা নাই ভাটিবেলাৰ বা কৈছে আমাক হে কেইটা হেৰি কৰা নাই। বান্ধাই নাই চাউল খাই আছে তাৰ পিছত আহে আৰু সদায় আহে আমাৰ কেইটাৰ লগতে থাকে আৰু সিহঁতৰকেইটাও আমাৰ ঘৰলৈ আহে বেলেগ ফালেহে গ'ল নেকি আৰু
অ
কোৱা এই এবাৰ সিহঁতৰ আমাৰ একেলগে দুটা টা নাইকিয়া হৈছে আমাৰ এতিয়া হ'লে পাঁচটা ছয়টা মান নাইকিয়া হ'লে এনেকে তেনেকুৱা ডাঙৰ ডাঙৰ
অ
বেলেগে খাই আছে আমাৰ আকৌ ঘৰত পুহিবলৈ আমাক খিনিহে আনে
অ
খাবলৈ
অ মোৰো সেই কিনিয়ে খোৱা হয় অ এই আমাৰ হেৰি আহিছে মানে অ হ'ব দিয়া ই যায়গে ভণ্টি যায়গে গীয়েক আহিছে
অঁ হ'ব দিয়া
হ'ব দিয়া ৰাখা অ